হেল্ল। অ', শুনিছা?
অ', শুনিছোঁ কুৱা
কি কৰিছা?
মই আগফালে বহি আছোঁ, তুমি?
মইও এনেই শুই আছোঁ বিচনাতে।
অহ। কেতিয়ালৈ আহিবা?
মই এপ্ৰিলৰ লাষ্টলৈ যাম। শুনিছা?
শুনিছো অ'।
তুম তোন তেতিয়ালৈকে নোযোৱা ন'। অ', অ'। কালি কৰবিয়ে মোক লগ ধৰি আছিলে ফুৰিবলৈ। মোক কি কৈছে, এদিনৰ কাৰণে নিদিব নেকি বল। ৰাতি।
অ', অ', সেইটোৱে তুমি ৰুম লৈ পি জি লৈ থকা দেন তোমাক মানে সোধােহেঁতেন দি দিলেহেঁতেন
অ সেইটোৱে
কৰ ইয়াত দিব
সেইটো মোক কৈছে এদিনৰ কাৰণে নিদিবা নে ব'লাচোন ব'লা
উম
অ চ নাই নাই নিদিয়ে আমাৰ ছটা বজাত লেকেহে আছে আকৌ ছটা বজি তিনেলৈকে গলেই
অ মই কেনেবাকে যোৱটো হলেতোমাক আহিব দিবনে
অ নিব
মানে যদি বাৰটো কলেজ খোলা বাৰ থাকে অ ৰবা বাৰটো মই মিলাই লম ইহঁতৰ
অহ
অ ঠিকেই নহলে তেতিয়া আমি কামাখ্যাই একেলগতে যাম আমি একেলগতে যোৱাৰ কথা আছিল নহয় অ বাৰটো বন্ধ হলে হেৰিও ভাল হ'ব আহিবলৈ
অ আমাটো হেল্ল'ন নঞ্জনী আমাৰ অলপ ভয়ো লাগিছিলে আৰু ভালুকাও তেনে আগতে একো নকওঁ হা আজি কৈ আছে তাৰে বেছি কৰিলে কমপ্লেইন কৰি দিম বুলি
উম
অ সেইটোৱে কাই ৰ ছুটি ৱাৰডেন হাতত থাকে ন কিন্তু আমাৰ সেইদিনাখন আমি কালি খোজোতে নিদিলে চাবলৈ সুধি দিছে কৰিলে আকৌ কি আকৌ আগৰ পৰাই আমাক মন্ধ আগৰ এজনী মোলে মিলাই মিলাই ছুটি দি থাকে তাই এতিয়া সেইকণো মিলাব নোৱাৰিলে ৱাৰডেন হৈছে চব কথা এটা প্ৰিন্ঞ্চিপালক সুধিব লাগে
আমাৰ
আৰু প্ৰিন্ঞ্চিপাল সুধে প্ৰিঞ্চিপালে নিদিবয়ে
অ আৰু এইটোতো কলেজৰ লগত কথা নাইতটো এক্সট্ৰাহে হোষ্টেলটো
সেইটোৱেটো
আমাৰ লগৰো হোষ্টেল আমাৰ মনিষাহঁতৰো হোষ্টেলত আছিলে সিহঁতেতো ৱাৰ্ডেনক সুধি পেলাই তোমাৰ সিহঁতক বাৰু কলেজৰ আছিলে হলেও সিহঁতক সদায় ওলাব দিয়ে জানা যাওঁ যদি যাওঁ বুলি কয়
উম
টো মানে কলেজৰ পৰা ছুটি হোৱাৰ পিছত যেনিবা সিহঁত আমাৰ লগত ওলাই গ'ল চাৰিটা চাৰে চাৰিটা মান বজালৈ ঘূৰি আহিব লাগিব আৰু দেওবাৰে দিনটোৰ কাৰণে ওলাই যাব দিয়ে দেওবাৰ শনিবাৰে যদি কলেজ নাথাকে আহ আৰু ঘৰলে আহিব সিহঁতৰ যদি কিবা প্ৰব্লেম হয় ঘৰলে আহিবও দিয়ে গা চা বেয়া হ'লেও গুচি আহিব দিয়ে
সু বিলাকত থাকে সদায় নিচ নিচ ক আমাৰ মাহেকত এদিনহে দিলে এদিন বা দুদিন দিয়ে।
আমাৰ দেখোন নাৰ্ছিং কলেজৰ ছোৱালী কেইজনী দেওঁবাৰে দেওঁবাৰে ওলাব পাৰে।
এটোৱে আমাৰ অলপ বেছি ইচট্ৰিক কৰে। এই মইজো তেনেকে ওলাই নাহো। ইমান দিন মূৰট তোমাৰলোক ঘৰত আহিছিলে? ইমান দিনৰ মূৰত তোমাৰ লোক ঘৰত আহিছে? হয় নেকি মোক সুধিছে তুমি ক'ত ক'ত ফুৰিছা? মই কৈছোঁ কতো ফূৰাই নাই মই নোলাওঁ বোলোঁ।
উম। অ' তুমি য'ত আছা এতিয়া তুমিতো ঘুৰিব লাগিছিলে, আচলতে ঘূৰিব পাৰিলা হেঁতেন।
যে কিন্তু যেনিবা মই তাৰমানে কেতিয়াবা আগতে বা ওচৰলে যোৱা হয়, কিবা তেনেকে তেনেকে মানে জেগাব বিলাক চিনি পাওঁ। তাৰ মানে তাই মানে ভাবি ছে, সিহঁতৰ চ'ব মই জেগা বিলাক কৈ আছোঁ ন সি জেগাৰ পৰা সিজেগালৈ যা তাইৰ মানে
ঘূৰিছা বুলি ভাবে।
অ' তাইৰ মানে ভাবিছে মই ঘুৰিছোঁ কাৰণ কি মোক কৈছে ব'লা না, তুমি আমাৰ লগত তুমি চ'ব চিনি পোৱা।
উম।
মই মানে সিহঁতক ৰাস্তা বিলাক কৈ আছোঁ ন। কিন্তু মেনকে মই আগতে বাওচৰলৈ যোৱা হয়, তেনেকে মানে কিবা অ' আৰু তেনেকুৱা টাইপকে মই এইবিলাক চিনি পালোঁ আৰু
উম।
কোন ফালে কি যাব লাগে, কি ক'ত, কিমান ভাড়া লয় সেইবিলাক জানো মানে।
উম।
তাৰ বাহিৰে তেনেকে ফুৰা নহয়।
উম হয়। সেইকাৰণে মানে সিহঁতে চাগে ভাবিছে মই বহুত জানা জানো বুলি।
উম।
তাই মানে কৈছে আৰু, তাইৰ লগৰজনী অহা এবছৰ মানহে হৈছে।
উম।
নিশিতা নে কি? তাই কৈছে। অ' অ', তাৰপিছত তাৰপিছত তুমিটো তুমি বহুত জেগা চিনি পোৱা, তোমাৰ নিছিনাকে তাই চিনি নাপাই ব'লাচোন আমাৰ লগত তেনেকে কৈছে। মই কৈছো, নাই আমাক হোষ্টেলৰ পৰা নিদিব নহয় মই বোলো। কৈ থাকিম, তাই কৈছে, ফোন কৰিলে ৰিচিভ কৰিবা আকৌ তেনেকে কৈছে মোক। মই কৈছোঁ অ'। কৰিম মই। ক'ম বাৰু, তেনেকে কলো।
উম।
তাৰপিছত কি হ'ল জানানে? উজান বজাৰত থাকোতে দিবাংকতো নেটপেক নাই ন। তাৰপিছত, কৰবি এটা ফোন বন্ধ হৈ গল।
উম।
দিন দুপৰ মানে তাই হেৰি চলাই বোলে। নিত অ', তাৰ। তাৰ মানে যোনটো পৰা হচপত লোৱা হয় তাই সেইটো বোলে। তাৰপিছত এতিয়াতো উপাই নাইকিয়া হৈ গ'ল তেনেকুৱাতে মোলৈ ফোন কৰিছে কালিটো আমাৰ মিটিং আছিলে।
উম।
তাৰ পিছত মই অহালৈকে সিহতি তাতে বহি ৰখি আছে আৰু পাৰ্কো বন্ধ কৰিলে তেতি এতিয়া, দুইটাই ইনে তেনেকে ৰখি ৰখি আছে, তাৰপিছত যেনিবা মই আহিম ফোন কৰিছোঁ, মোক কৈছে মোক নেটপেক এটা ভৰাই দিয়াচোন। কৈছে সিহঁতি এতিয়া আহিবলৈও মানে, মেপ চাব কাৰণে অ' সেইটোৱে, তাৰপিছত আকৌ মই নেট পেক এটা ভৰাই দিছোঁ। তাৰপিছত সি যেনিবা, তাৰ পিছত গুগল মেপ চাই চাই তাৰ পৰা উজান বজাৰৰ পৰা হেৰিয়ালে বেছি দূৰ নহয় হয় ন পল্টন বজাৰলৈ, মানে ষ্টেচনলে
উম।
তাত আহিছে।
কোনটো ষ্টেচন ন?
পল্টন বজাৰ, মেইন গুৱাহাটী ষ্টেচনটো যে।
এক চাগে সমুজ্বল।
এই কি কা-কামাখ্যা ষ্টেচনত থাকে নেকি? ৰচোন অ', সেইটো গুৱাহাটী ষ্টেচন এইফালে, পা হেৰি ওচৰত ফেঞ্চি ওচৰত।
অ' অ', অ'। মানে মেইন ষ্টেচনতটো সেই সেইটো?
উম, আৰু তুমি যে কৈছিলা অ' তুমি নতুন যে, পাৰ্কৰ কথা কৈছি সেই উজান বজাৰতে আছে, ফেঞ্চি অলপ ওচৰে- পাজৰে।
অ' এই নতুনকে খোলাখনেই অলপ দিনৰ আগতে।
অ' অ'। আৰু ফেঞ্চি যোৱা ৰাস্তা আৰু এ কামাখ্যা মন্দিৰ যোৱা ৰাস্তাটো দুইটা বেলেগ বেলেগ।
অ'। ঘতেহে গম পাম অ'
উম।
যাম দুদিনৰ কাৰণে এতিয়া ঘুৰিবলৈ পাওঁৱে নে নোপাওঁৱে ভবা মতে হয়ে নে নহয়।
উম আটা এনে ঘৰ পা আহিব দিব ন?
ঘৰ পৰাটো য'লে যাৱ যা বুলিয়ে পইচাটোৱে ল'লে যাৱ যা, পইচাৰ কথা ন'কবি
অ' সেইটো, মোৰো যাবলৈও নিদিয়ে ঘৰৰ পা।
মোক বাৰু দিয়ে আৰু ইহঁতে আহি গৈছে ন, ইহঁত কেনেকুৱা দেখি গম পাইছে যে।
উম।
সেইটো কাৰণে কথা নাই যেনিবা হ'লেও ধুনুৰ লগত ভালকে পাতিব আছে, এবাৰ দুবাৰ ভালকে কলে দিব আৰু।
কিন্তু মই কালি হেৰি খোজাহেঁতেন চাগে দিলেহেঁতেন জানা। তাতকে মই তেনেকে গুচি অহা হেঁতেনে ভাল আছিলে, তাৰমানে ডাইৰেক্ট থকাকে।
অ'।
আজি আহিম থকাকে লাগে বুলি কোৱাহেঁতেন।
বা ওচৰলে যাম বুলি বায়েটো পাতিয়ে দিলেহেঁতেন, উম। তুমি সেইটোয়ে কৰিব লাগিছিলা
উ মই কথাতটো ভাবিয়ে চোৱা নহ'লে
মই জামুগুৰিত যদি থকা হয় তুমি গৈ থাকিবা দেই মাজে মাজে তেতিয়া আমি দুজনী মিলি মিলি তেজপুৰলৈ যাম। কিয় জামুগুৰিত ঘূৰিবলগীয়া জেগা নাইও আৰু মই নিশিকোঁ তাত কিবা যদি যাবলগীয়া আছিল
আৰু যদি তেজপুৰত থাকা তেতিয়া আমাৰ গুৱাহাটী
তেজপুৰতো আৰু তেজপুৰত থাকিলেতো মই যিমান, মানে মোৰ যিমান খিনি মানুহ আছে জানে যে সিহঁত গুৱাহাটীত মানে মাজবাটত যদি মই পৰোঁ সিহঁতৰ তেন্তে বোলো মোৰ ৰুমত মই যদি ৰুমত আ মই পিজি অলপ দিনে থাকিম তাৰপিছত ৰুমেই লম, পিজি অলপ দিনে থাকিম তাৰ ত মই এনেও ৰুমে ল'ম।
উম।
কিয় মানে মই জানো যে, পি জিৰ ভাড়াটো বেছি হ'ব। আৰু মানে মই কিহৰ কাৰণে ৰুমৰ কথা কৈছোঁ মোৰ বেলেগ একো কথা নাই সিহঁতে দৰকাৰ কাৰ পৰিলে মোক জেলৰ নিচিনাকে ৰখা ৰুম এটাতে ৰাখক
অ'।
পি জি টো এতিয়া একে লগ লগতে সাত হেজাৰ আঠ মানে সাত হেজাৰ নহ'লেও ছয় হেজাৰ সিহঁতে একেলগতে দিব লাগিব। ৰুমৰ সেইটো নহয় ন, মানে ৰুমৰ ভাড়াত দি লোৱাৰ পিছত দৰকাৰ পৰিলে মই চলিবলৈ অকণ দিগদাৰ হয়, মই যেনতেনটো চলি থাকিব পাৰিম। ৰুমৰ ভাড়াটো তেতিয়া ল'ব অ', তেতিয়া সেই দুদিন দিনৰ মূৰে মূৰে দি থাকিলেই হ'ব, কিন্তু পি জি একেলতে দি দিব লাগিব একেলগতে চব মাহতে কেনেক কে ওলাব বাৰু সাত আঠ হোজাৰ টকা আৰু পি জিত থকাৰ লগে লগে মোক এক্সট্ৰা পইচা এনেও দিব লাগিব এতিয়া ৰুমত থাকিলে কি হ'ব ধৰা তিনি হাজাৰ যেনিবা মই ৰুমৰ ভাড়াটো দিলোঁ, দৰকাৰ পৰিলে সেইদিনা মোক খাবলৈ যেনিবা ভালকে একো নাই হ'লেও মই যেন তেনটো চলি থাকিব পাৰিম।
উম, এক এতিয়া দেখা নাই আমি হোষ্টেলত থাকোঁ, আমাৰ চাৰে ছ হেজাৰ এক মাহত যায় যদিও
উ, ওপৰেঞ্চি বহুত যায় হে নহয় কিন্তু ৰুম ল'লে অকনমান খৰচাটো কম হয় কিয় নিজে বনাইছোঁ তেতিয়া বেয়া হ'লেও খাবই লাগিব।
অ' সেইটোয়ে।
সেই তেনেকুৱা এটা কথাহে মই সেইটো সঁচাকে মই সেইটো কথা ভাবিয়ে কৈ আছোঁ কিয় মোৰ একো বেলেগ কি চিন্তা থাকিব বাৰু ৰুমত থাকিবলৈ।
গম পাইছো মই।
ভাইটিয়ে বুজি পাইছে চাগে ধুনুক সেইটো কথা বুজাব বেয়া মানে মোৰ বেলেগ কথা নাই মই জানোঁ মানে ঘৰত দিগদাৰ হৈ যাব একেলগতে সাত আঠ হাজাৰ টকা দিয়া।
উম।
তটো হ'লে কমাই কমাই দিলেও কথা নাই, মোক দৰকাৰ পৰিলে দুদিন দিগদাৰ হৈ আছে যেনতেন চল, দুদিনৰ পিছতে দি আছোঁ। এতিয়া পঞ্চাশ টকা এটা হাতত থাকিলেও চলিব পাৰি কিয় ডিম এটা আনিলোঁ খালোঁ ভাতৰ লগত বনাই, তেনেকেও থাকিব পাৰি।
উম।
সেইটোৱে ভাবি আছোঁ মানে মই।
কৈ চাবা সিহঁতক ভালকে বুজায়।
ইহঁতক ভালকে বুজাই ক'বলৈ বুজিয়ে নাপায় নহয়।
উম।
ভাইটিকো কোৱা হোৱা নাই বাৰু। হ'ব।
অ হ'ব দিয়া, তুমি গা ধুই আহা।
ঠিক আছে বাৰু।